হেল্ল',
শুনিছানে বন্ধু হেল্ল',
অ', অ', শুনিছো।
কি কৰি আছা বন্ধু।
আছোঁ এনে তুমি
ময়ো এনে আছো বাৰু বাকী ৰাতিপুৱা কিবা খালানে?
ৰাতিপুৱা ভাত খালো বাৰু। তুমি?
তেনেকুৱাই চাহ চাহ পুৰি এনেকুৱাই খালো।
অ বাকী আহ বাকী আজি আমি তত বতৰটো আজি মানে পুৰা ৰ'দ হৈ আছে আমাৰ ইয়াতে
গৰম দি আছ-
তোমালোকৰ ইপাৰে
এ ত বহুত ৰ'দ দিছে বহুত গৰম বাকী আজি ক'ত বা ফুৰিব যাবা নে? নোযোৱাই চাগে।
ফুৰিব যা ফুৰিব যা প্লেন নাই এইতো আৰু ক'তনো যাম।
হয় তাকে মোৰ নাই চাগে। সেদিমানত যাম চাগে এতিয়া বৰ্তমান নাই। ইমান ৰাতিপুৱা উ আ উ ওলায়েই যাব নোৱাৰে ন ৰ'দ দিছে বহুত।
অ অ ৰ'দো বহুত মানে একেবাৰে
হয় হয় পিছে আজি আমি অ অলপ গছ গছনিৰ ওপৰত কথা পাতো বুলি ভাবিছো নে কি?
অ অ হ'ব বাৰু।
মানে চোৱা আজিকালি মানে দেখা গৈছে গছ গছনিবোৰ অ মানুহবোৰে বহুত কাটা দে দেখা পোৱা যায় হয় ন।
হয় হয় এইটো হয়।
আমাৰ গছ আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কাৰণ গছৰ পৰা আমি চব বস্তু পাওঁ জেনেকা তোমাৰ ফল চব- জী শাক এভৰিথিং বস্তু গছ ত পৰা পাওঁ আৰু হয়।
মানে অ জৰুৰী বস্তু আমি অক্সিজেনটো পাওঁ গছৰ পৰা।
অক্সিজেন আমি মানে গছ অবিহনে আমি থাকিবই নোৱাৰিম এক ছেকেণ্ডতো।
নোৱাৰি
নোৱাৰি কাৰণ এতিয়া চোৱা গৰম পৰিছে,
হয়
গৰম পৰিছে গাও অঞ্চলত গছবোৰ আছে চ' গাও অঞ্চলৰ মানুহ বোৰে মানে অলপ কাম বন কৰি কেনে গছৰ তলত অ মানে কথা বতৰা কয় বা অ কথা বতৰা কয় বা এনে খেল ধেমালি কৰে চ' আমাৰ চহৰ অঞ্চলত এ এইটো বস্তু দেখা পোৱা নাযায় কাৰণতটো কি তোমাৰ গছ গছে নাই।
উম গছে নাই আমাৰ চহৰ অঞ্চলত আহ এতিয়া এতিয়া মানে আহ কথাটো হ'ল যে মানে আজিকালি দেখা যায় মানুহ বিলাকে অকল পাঁচ জুনতে অকল গছ ৰুই আৰু গছৰ পিছত মানে আহ পাহৰি যায় এই গছ মই ৰুইছ- ছিলো, গছডাল মানে অলপমান ভালকে ৰাখিব লাগিছিল, সুৰক্ষিতভাৱে
হয় হয়।
কথাতটো এইটো নহয় যে অকল পাঁচ পাঁচ জুনতে আমি গছ চছ ৰুব লাগে, আমি মানে যিমান পাৰোঁ সিমান ৰুব লাগেই। গছ মানে
হয় মানে মোৰ মতে এইটো তুমি যদি মানে গছ কাটিব পাৰে মানুহৰ দৰকাৰ থাকিব পাৰে গছ বহুত কাৰো দৰকাৰ পুৰা ফাৰ্ণিচাৰৰ বস্তু গছে দিয়ে বনাই
হয়
আৰু তুমি যদি গছ কাটা বুঢ়া হ'লে গছ তু কাটিব লাগে অ মানে কুমলীয়া গছ কাটি বা সৰু গছ কাটি লাভ নাই
হয় হয়
এনে কটা যেনে পায়, মানে এনে ৱেষ্ট কৰা যেনে পায়, আৰু তোমাৰ বুঢ়া গছ কাটিলে মানে এইটো গছৰ নামত তুমি আৰু আন কেইটামান গছ ৰুই তেতিয়া মানে পৰিৱেশটো সেউজীয়া হৈ থাকে ন
উম উম মানে এতিয়া চাব পাৰে বুঢ়া গছ মানে কাটিলে মানুহৰ একো লচ নহয় মানে বুঢ়াগছ বুঢ়াগছ মানে বুঢ়াৰ পাছত যোনটো আমি গছ ৰুব পাৰো আৰু কেইডালমানকে বেছিকে ৰুব পাৰো গছ সেই জাগাত আৰু বুঢ়া গছ কেতিয়া মানে পৰি যায় শুকাই পিনেটো আমি ক'ব নোৱাৰো আৰু মানুহ মানে ক্ষতি কৰিব।
হয় হয় হয় তুমি চাগে দেখাই পাইছ পাইছা বা শুনাই পাইছা দীপৰ বিল দ্বীপৰ বিলৰ যে কেইদিনমান আগত গছবোৰ কাটি দিলে। চ দীপৰ বিলৰ গছবোৰ কাট মানে অ মানে কাটিবৰ মানে ইয়াৰ কাৰণে তোমাৰ চৰাই চিৰিঙতিৰ বেছি বেছি প্ৰব্লেম হৈছে কিন্তু
তেওঁলোকৰ বাসস্থানে হ'ল গছ চৰাই চিৰিঙুটিৰ আৰু তোমাৰ দীপৰ বিলৰ আগত মানে পৰ্যক কস্থলী বুলিও কলে ক'লেও ভুল নহয়। মানে তেনেকুৱা এটাই আছিল মানে। ফুৰিব যোৱা জেগা, এতিয়া আৰু মানুহ কি কব এই নদীৰ পাৰত ৰাস্ত যাই আছো আৰু গছ নাই খালী জেগা আৰু আৰু দীপৰ বিলত আহ এতিয়া চাবা এইখিনি এৰিয়াত য'ত গছবোৰ আছিল তাতে পুৰা ৰ'দ
অ।
আৰু আগতে গছবোৰ চা থাকাতে দোকান আছিল। ধুনীয়া পৰিৱেশ আছিল একদম ধুনীয়া। গাঁও গাঁৱলীয়া অঞ্চলৰ দৰে পৰিৱেশ আছে।
এ এতিয়া যদি চোৱা তুমি মানে দ্বীপৰ বিলত আগতে গছ ছিল বহু আ মানে মানুহে এতিয়াতে চহৰৰ মানে পলিউচনত থাকিব ইচ্ছা নাযায় তাতে ফুৰিবও যায়।
ফুৰিব যায় তাত তাকেতো গ'লো পৰ্যটকস্থলী ন।
হয় এতিয়া আৰু এইটো ষ্টৰিটো নোহোৱা হৈ পৰিছে।
অ এতিয়া আৰু মানুহে কব এই ন ন ন নদী পাৰত ৰাস্তা দি যাই আছো আৰু এনে এনেকুৱাই কব।
আৰু এতে যিমান দোকান আছে দোকান পোহৰ বিলাকৰ এতিয়া চেল কমি গৈছে। সিহতৰো বহুত লচ।
দোকান পোহৰ নায়ে চব ভাঙি দিছে। গ গছৰ লগতে দোকানবোৰৰ চব তম চব খালী কৰি দিছে। মানে এইখিনি এৰিয়াত জিজি আছিল চব খালি। এতিয়াটো যে ৰ'দ পৰি আছে ৰ'দ অকল।
চ' লাগতিয়াল জেগাত আমি গাছ কাটি খালে অলাগতিয়াল জাগাত মানে গাছটোৱে লাভ নাই।
লাভ নাই লাভ নাই। ঠিকে একদম ধুনীয়া কথা কৈছা। লাগতীয়া জাগাত যদি গছ কাটি কেনে অলাগাতীয়া উ দেখাই দিছে চাগে এতিয়া। হয় ৰাস্তা ঘাটে গছ ৰুই আছে। মানে বেলেগক দেখাবৰ কাৰণে গছবোৰ ৰুই আছে চৰকাৰে। অ বেলে এই এই গছবোৰ কেইদিনমান পিছত মৰিয়ে যাব। কু কোনে ডেইলি ডেইলি তাতে পা পা পানী দিব।
আৰু চহৰত যোনটো পলিউচন হয় য়াতে গছ থাকিব নোৱাৰে।
হয় হয় গছবোৰৰ কাৰণে মেইনলি তোমাৰ প্ৰদূ্ষন হয়টো।
অ প্ৰদূৰষণ গছ নাথাকিলে হ'বই প্ৰদূষণ তোমাৰ।
অ অ মানে হ মানে গছ থাকিলে প্ৰদূষণো হয় কিন্তু কম পৰিমানে হয়। গছ নাথাকি ল তোমাৰ খালি ঠাইত। চোৱা এটা উদাহৰণ দি আছো। খালি জেগাত ধূলিটো বেছি আহি ব নে গছ থাকা জেগাত ধূলিটো বেছি আহিব কোৱা?
আহ গছ থকা জাগাতে ধূলিটো বেছি আহিব মানে বতাহওৱে।
হয় ঠিকে কৈছা। কিন্তু ধূলিৰ লগতে তুমি বতাহ এটা পাবা ন আৰু আৰু খালী জেগাত তুমি অকল ধূলি ধূলিটোয়ে পাবা ধূলিটোয়ে পাবা।
উম। উম খাৰিয়াৰ অকল ধূলি দি বা গছাকচ আমি মানে ঠাণ্ডা যোনটো হাৱাটো আৰু হাৱাত আমি মানে পাওঁ।
গছৰ বতাহৰ দৰে গছৰ বায়ুৰ দৰে তোমাৰ আন বায়ু কেতিয়াও নিমিলে। ঘৰৰ এচি হওক বা ফেন হওঁক কেতিয়াও নিমিলে। নেচাৰৰ যোনটো বতাহ বহুত পিয়ৰ বতাহ হয় এইটো আৰু শৰীৰৰ কাৰণেও বহুত ভাল এইটো।
হয়। আৰু অ দেখিব পাও যে নতুনকে আমাৰ মানে ইণ্ডাষ্ট্ৰি ফেক্টৰী বনাই আছে। গছ কাটি কাটি চ' মানে দলং বনাই আছে আহ সেইটো যোনটো পলিউচন হৈ আছে। সেই পলি অকল মানে বায়ুটোৱেও নহয়। পানীও মানে আহ লেতেৰা কৰি দিছে পুৰা।
হয় ঠিকে কৈছে একদম ধুন ধুনীয়া কথা কৈছা পাই। পানীও মানে বেয়া কৰি দিয়ে মানে ফে ফেটিবোৰৰ পানীবোৰ ক'ত পেলাই ফেক্টৰী বোৰৰ পানীবোৰ। তোমাৰ নদীত পেলাই
নদিত পেলাই
তোমাৰ অ নদীৰ পৰা তোমাৰ আমিয়ে গাঁৱৰ অঞ্চলৰ মানুহে গাৱ ধুব যায় নদী দৃশ্য তেওঁলোকে বেমাৰত পৰে হয় ন বেমাৰ আজিকালি গছ কটাৰ ফলত বহুত বেমাৰ বাঢ়িছে বহুত বেমাৰ বাঢ়িছে কাৰণ গছ কটাৰ ফলত তোমাৰ ধূলি বাঢ়িছে ধূলি হৈ কাৰণে তোমাৰ জ্বৰ কাহ চৰ্দি নৰ্মেল বেমাৰ হৈয়ে গৈছে মানুহৰ
হয় হয় আৰু দেখিব পাও যে যোনটো মানে মাত্ৰা মানে ইমান বেছি এতিয়া আমি অকল ভাৰত বুলিয়ে নহয় বাকী বাহিৰা দেশ যেতিয়া মানে য'ত পঁচিশ ডিগ্ৰী বা বাইশ ডিগ্ৰী আগতে আছিল মানে ৰ'দৰ মানে হায়েষ্ট আৰু যায় আৰু টেম্পচাৰ এতিয়া চাব পাৰো যে যাতে চল্লিছ পঞ্চল্লিছ ছুই আছে।
হয় হয় হয়
অ ৰিজনটোতো পলিউচনে হয়।
পলুচন আৰু গছে হয় কাৰণ গছ থাকিলে তোমাৰ বতা মাৰি থাকে ৰিজনটো ইমান মানে তাপ ডিগ্ৰী তাপমাত্ৰাটো ইমান গাত নালাগে কোনটো গছ নাথাকিলে যোনটো তাপমাত্ৰাতো তোমাৰ গাত লাগিব ন থাৰ্টি ছিক্সটোও তোমাৰ অ মানে ফৰটি ডিগ্ৰ্ৰী ধৰে লাগিব
ত' এতিয়া চোৱা আমাৰ ভাৰতততো আগৰে পৰা ৰ'দ দিয়েই বহুত খিনি মানে ডিগ্ৰী চুৱে চ' আমাৰ ইয়াৰে মানুহে একে মানে ৰ'দটো সসিব পাৰে কিন্তু বৰ্তমান আমি চাওঁ ফ্ৰান্স চাব পাৰো জাপান চাব পাৰো তাৰে মানুহটো মানে এই ৰ'দতটো মানে নোৱাৰি থাকিব ৰ'দত বেহুচ হৈ যায় গতিকে আন কিবা বেমাৰ হয়
আমি এইবিলাক কনডিচন মানে চাই আহিছো ন মানে আমি একচেপ কৰিব পৰা হৈ গৈছো এইবিলাক থাকি থাকি চ' আন আন আন ৰাজ্য নিজৰ আন আন দেশৰ মানুহে মানে ইয়া কৰিব নোৱাৰে মানে পতককে কাৰণ সেই দেশবোৰত মানে বেছিভাগ টাইমতে মানে ঠাণ্ডাই হৈ থাকে
ঠাণ্ডাই হৈ থাকে আৰু এতিয়া পাৰো জাপান বহুত ডেভলপ কানটি বুলি কয় ডেভলপ ডেভলপমেণ্ট কি সিহঁতে গছ কাটিয়ে আনিছে চ' সেইকাৰণে এ বৰ পলিউচনটো বাঢ়ি গৈছে থাকিব পৰানাই মানুহ
হয় হয় ঠিঠি ঠিকে কৈছা ঠিকে কৈছা এইটোয়ে মানে গছ কটাৰ ফলত আমাৰ যথেষ্ট প্ৰব্লেম হল তুমি চাব এটা মই কথা কৈ আছো তুমি যদি গছ নাথাকে পৃথিৱীত তুমি বাচি থাকিবা
নাই বাছি নোৱাৰি এইটো অসম্ভৱ
হা তুমি মাছ মাংসৰ বাহিৰে চব বস্তু গছৰ পৰাই পোৱা প্ৰকৃত মেইন কথাটো হ'ল তুমি জিআই যে আছা অক্সিজেন
উম উম গছেই দি আছে অক্সিজেন
উম ঠিক আছে বাৰু ভাইটি তোমাৰ লগত কথা পাতি ভাল লাগিল আজি ৰাখিছো দিয়া আৰু কেতিয়াবা এইটো এইটো কথা লৈ কথা পাতিম দ দিয়া
হ'ব বাৰু দিয়া